হেল্ল'।
অ'।
কি কৰি আছা?
এইয়া ঘৰতে আছো।
অ'। কাইলৈ আমাৰ এই ঘৰটো বনাবলে মাতিছিলে এই ৰামপুৰত।
অ' খেৰেহে চাব লাগিব ঘৰটো এতিয়া।
অ' তাৰপৰা সে এই আমাৰ বাবা ল'ৰাটো তাৰ পৰা আৰু আমাৰ এই দলখোৱাকো লৈ আনিবা।
অ'।
মানে মানুহ অলপ সৰহ হবলৈ সৰহকে নিবলৈ কৈছে মানে কামটো কৰিবলে সোনকালে হ'ব তেতিয়া।
অ', অ' ঠিক আছে মই বাঁহ কেইডালমান কাটিম বাৰু।
অ' এই জাতি বাঁহ আৰু ভ ভলুকা বাঁহ দুটা। দুডালমান লৈ ল'বা খুঁটাৰ বাবে।
হ'ব হ'ব।
আহ তাৰপা আৰু যিমান পাৰে মানুহ অ' যিমান পাৰে মানুহ সৰহ হ'লে ভাল আৰু।
তাকেহে ভাল হ'ব।
অ'। তাৰপা তোমালোকৰ, অ' তাৰপা তোমালোকৰ এইটো হেৰি খেতিটো হৈ আছে নাই এইবাৰ কমলা খেতিটো
কমলা খেতি এইবাৰ বৰ ভাল হোৱা নাই।
অ', তৰ ভাল পোৱা নাই চাগে
বৰতো ভাল হোৱা নাই, টেঙা হৈছে এইবাৰ কমলা
অ',
কিন্তু বেপাৰ ভাল নহয়
মানে ভাল হৈ হৈছে
বেচিম বুলি ভাবিছো
অ', তাৰ পৰাৰা সফালে আজি পতৰ কেনেকুৱা চলিছে
আজি বতৰ বৰ বেয়াও নহয়, বৰ ভালো নহয় বৰষুণ নাই
অ', আমাৰ ফালে আজি বহুত ৰ'দ দিছে
বৰষুণো নাই, বতাহো নাই, বাৰু এতিয়ালৈকে
অ', আমাৰ ফালে বহুত দূৰত দিছে গৰমত থাকিব পৰা নাই মানুহ
উম, আমাৰ ইয়াত এইবা নাতিশীটোচ নহয় আছে একদম গৰমো নহয়, ঠাণ্ডাও নহয়
অ',
পুৰা একদম হেই
ভাল হৈছে
ভাত কিহে খালি?
ভাত আজি গৰৈ মাছৰ পিটিকা, তাৰ পৰাৰা পানী দিয়ে ভাত
অ', মই মাংস অলপ আনিলো ভালকে, তেল মছলা দি বনালো
অ',
তেতিয়া, এই খাই বোৰ ওলাই আহিছো আৰু
অ', এই ৰূপেন বিধেকৰ হেনো এক্সিডেণ্ট হ'ল হেনো ৰূপেন পিটকৰ হেনো, বহত দুখ পালে হেনো
অ', তাৰ সি অলপ পৰিছিলে হ'ব লা ক'ৰবাত মই শুনিছিলো বাৰু
অ, বাইকৰ পৰা পৰিলে বুলি শুনিছিলো, অ', দুৰ্ঘটনা হৈছিলে হেনো
উম,
অ',
আমা এই আমা খুৰা ছোৱালীজনী হেৰি জন্ম দিন আছে
অ', যাবা নেকি?
পিঠা ৰুটি খুৱাব হেনো
অ', যাবা নে কি?
খাব, যাম বুলি ভাবিছো আৰু
অ', তাইক ঘৰ তোৰ ক'ত আছিলে
তাই এইডোখৰ মাঘনোৱা
অ, মাঘনোৱা অ', মাঘনোৱাত দৌল এভাগ নাই জানো
অ',
অ', দলুটো বহুত পুৰণা চাগে
দোলটো পৰনা, একদম আহোমৰ যুগত বনোৱা দোল-
অ ', মাঘনোৱাত বিল এখনো আছিলে বুলি শুনিছিলো
উম, বহুত ডাঙৰ বিল এখন আছিলে মাঘনোৱাত
অ', এতিয়া আছে নে নাই বিলখন
এতিয়া, বিৰখন দুপাং নদিয়ে পুতি পেলালে
অ', পুতি পেলালে
পুটি পেলালাে
অ',
এতিয়া তাৰ ওপৰত মানুহে আকৌ নতুনকে পুখুৰী খান্দিছে
অঁ
খেতি বাতি কৰে আজিকালি মানুহৰ ঘৰো বনাবলে ললে
ত বিলৰ ওপৰত
আহ এ খান্দি থাকোতে উ মূৰ্তি এভাগ ওলালে
অ মোৰ দিয়া ভাগ ওলালে নেকি শুনিছিলো বাৰু কথাটো
এতিয়া মাংনালতে থৈছে নেকি
অ তাৰ পৰাৰা এই তোমালোকৰ নামঘৰ বনাই আছিলে বুলি শুনিছিলো
নামঘৰ বনাইে আছে অ হলেই আৰু বেছিভাগ নাই
অ
মণিকোটটো আছেগে আৰু বনাবলে ৰং দিবলৈ আছে আছে মণিকোট বনাই হ'ল ৰং দিবলৈ আছে আৰু
অ আমাৰ নামঘৰ বনাই আছে বাৰু আধাোও হৈছেগে
অ মাছ ওলাইছে নাই মাছ
মাছ এইফালে বহুত ওলাইছে ৰাতি মানুহ জোৰ চৰা মানুহ দেখিলে ভৰ খাই যাবা তুমি
আমাৰ ইয়াতো মাছ বহুত এবাৰ অতি মাহ অতি মাত্ৰাৰ মাহ আছে একদম
দুদিন মানৰ আগত বৰষুণ দিছিলে বহুত মাছ ওলাইছে ইয়াত
আমাৰ ইয়াৰ বেপাৰীয়ে ভয় খাই গৈছে মাছ দেখি
অ তাৰপৰা তোমাৰাল কয় এই পুলটোত এইবাৰ মাছ সোমাইছে নাই দলং
সেইটো যোৱা পৰহি মাছ ধৰিছিলে
অ কিমান তাৰ
ইমান নাই কাৱৈ ওলালে দুই কেজি মান
অ
তেনেকে ওলাইছে আৰু বহুত ওলাইছে সৰহ সৰহকে পুঠি দনিকনাা
অঁ
এবটুৱ মান ওলালে
এ বহত কোৱা
উম
অ তপৰা সেই মোক গৰু দুজনী লাগিছিলে গাখীৰ দি থকা
গাখীৰ দি থকাে গৰু আমাৰ ওচৰত আছে বাৰু
অ কাৰ ঘৰত আছে
উ এই আমাৰ বিলতিীৱৱসত
ত বিলাতী ববৌডোখৰত আছ নি
আছে অ
দামটো মিলাই মেলি দিব চাগে
উ একদম উন্নত মানৰ গ
অ ভাল গাখীৰ আছোগে
গাখীৰ বহুত দিয়ে
অ তেতিয়া মই কাইলৈ মানে যাম চাগে
কাইলে ঠিক আছে অ
আপোনালোকৰ ঘৰতো সোমাম
ঠিক আছেিকছে
তাৰপৰা এই মানুহ ঘৰলেতো যাব লাগিবই কামত
অ
অ আপুনি এই পাপা ফিনটৰ লৰাটোকো লৈয়ে নিিব লগত
অ', ঠিক আছে ৰব, আজি এই আজি এই এনেকুৱা মানে কাম অলপ কৰিবলগীয়া হ'ল।
অ'।
কৃষক' পঞ্জীয়ন কৰিব লাগে ঘৰে ঘৰে গৈ।
অ', অ'।
এতিয়া কয়ি কয়ি আহিছো আৰু বহুত মানুহক কৰিলো। মতা মানুহ, মাইকী মানুহ। বাও, চবৰে ভাল হওঁক আৰু।
অ'। তাপা এই চুমদেদাহঁত ঘৰত আছে নে?
চুমদেদা ঘৰতে আছে, অ'।
ই এতিয়া কি কাম কৰি আছে বাৰু?
এতিয়া ঘৰত খেতি বাতি কৰিছে।
অ', অ', মাছতে আছে ছাগে উ।
কঠীয়া এবাৰ পোৱা হ'ল নাই?
কঠীয়া এবাৰ এই ঘৰতে পাৰিছে।
অ', শালি খেতি অলপ কৰিব লাগিছিলে।
উ, কৰিব লাগিব এইবাৰ। অ', আমাৰ
আইজোঙৰ, আইজোং খেতি কৰিলো। তাৰপা চকুৱা, বড়া তেনেকে মাৰি থৈছো হেৰি
অ।
কঠিয়া পাৰি থৈছো, ৰুব লাগিব আৰু হাল বাইছে। গৰুৱে বাইছে হাল। দুচাহ মান মাৰিলো আৰু মাৰিব লাগিব দুই তিনচাহ মান।
অ' খেতিতো নিজে কৰিছে চাগে আপোনালোকে।
খেতি আমাৰ নিজৰে অ'।
অ'।
এইবাৰ ভালকে কৰিম বুলি ভাবিছো খেতি।
অ।
অলপ পইচা পোৱাকে।
অ', বামখেতি কৰে চাগে ন আপোনালোকে?
বামখেতি খেতি এইবাৰ, মই ভাবিছো কবি খেতি অলপ কৰিম নেকি! ফুলকবি।
অ', আমাৰতো আ-আলু খেতিতোটো তিনি বিঘা মাটিত কৰেই প্ৰতিবাৰে।
আলু এইবাৰ কৰিব লাগিব অসমীয়া আলুটো কৰিম।
আপোনালোকে আলু খেতিকে কৰিব বহুত লাভ আছে।
তাকে, এইবাৰ, পইচা পাতি বৰ অসুবিধা আছে, বা তাকে! এই গছ পুলি বেচা, সেই দোকান এখনো খুলিম বুলি ভাবিছোঁ। এ, গছপুলি অলপ ফুলৰ পুলি অলপ পাইছো তাকে ৰুম আৰু।
ভাল হ'ব, লাভ হয় এইবোৰ।
লাভ হয় তাকে।
তাৰপা আপোনালোকৰ মা-দেউতাটো ভালে আছেই।
উ, ভাল, ভাল। এই, ৰ'দটোহে বৰ বেছি পৰিছে এইকেইদিন।
অ', এইবাৰ ৰ'দটো অলপ বেছি
অ'।
পথাৰত কেনেকে যে থাকিম
তাকে।
আজি বতৰটো বাও ভাল কৰিছে অলপ।
আজিকালি আপোনালোকে কুঁহিয়াৰ খেতিটো কৰে নাই?
কুঁহিয়াৰ এবাৰ কৰিছিলো এইবাৰ চাৰি বিঘা মান মাটি কুঁহিয়াৰই কৰিলো
লাভ হল চাগে ন
আঁকি কুঁহিয়াৰ কৰিলো চেনী চম্পকুঁহিয়াৰ কৰিলো তেনেকে প্ৰায় দুই বিঘ মান মাটি কৰিলো
অ অ
ভালেই হৈছে বাৰু কুঁহিয়াৰ মাঘৰ বিহুত চুৰ কৰি নিনিলে হ'ল
চুৰতো কৰিয়েতো আজিকালি আৰু বিলাকে ভালকে থাকিব লাগিব আমাক বিহু দিনা
আজিকালি নাৰিকলৰ গছ আছে নাই
নাৰিকলৰ গছ আছে আমাৰ দুজপা মান কটা হ'ল বুঢ়া হৈ গ'ল মানে গছ এজোপা মান
নাৰিকলৰ খেতিতো আজিকালি বহুত লাভ আছে
লাভ আছে অ
নাৰিকল দাপ নাৰিকলটো খাবলৈ বেছি ভাল
দা দাপটো ভাল অ
উম এ এতিয়া আম চাম বোৰ ঘৰত আছে নে
আম গছ আগতে এইটো পাঁচজোপা আছিলে এইবাৰ দুজোপা
আগতেতো কঁঠাল কঁঠাল গছ ধেৰ হয়
কঠাল গছ আজিকালিও আছে এ লাগিব যদি আহিবা আমাৰ ঘৰলৈ আহিব
অ কঠাল আনিব লাগিব বহুত দিন কঁঠাল খোৱা নাই আৰু আমো খোৱা নাই পুখুৰীত মাছ আছে নে
মাছ এবাৰ দিছোঁ বাৰু
অ অ হেই কঠাল দছটামান পাৰি থবচোন
অঁ হ'ব বাৰু মই পাৰি থম
মই কঠাল অলপ নিম
অ অ
আমাৰ এহঁতি খাওঁ খাওঁ কৰি থাকে বৰ
অ অ
খাই ভাল পাইছে হেৰি
অ পাৰি থম বাৰু হ'ব কেতিয়া আহিব আপুনি
বতৰ ফল বতৰত খোৱাাতোৱে আৰু
বতৰ উমজৰ ফৰ বতৰতে খাই আৰু
আমাৰ আনা এই তিনিটামান লাগিছিলে সেইদিনা খালো বাৰু বৰ ধুনীয়া হৈছে আনৰকিিতা
উম অ
পাহাৰৰ অননাৰ নিচিনা হৈছে একদম
মিঠা নে
অতি মিঠা
অ পাৰিলে এটাাই লৈ আহিব
অ মই তাকে আমাৰ এইবাৰ গোহালি এটা বনাম তাতে সেই কাষে কাষে ৰই দিম বুলি ভাবিছো
অ খাইত হ'ব
উম খেৰে খেৰ নৰা কাটি থোৱা আছে
অ ভাল সাৰ গালে ভাল হ'ব
নৰাই খেৰে তেনেকে দি অ হেৰি গা গোহালিটো বনাম আৰু
অ
কাষতে কাষে কাষে হে অনাৰ সই দিম
অ ভাল হ'ব
উম ছাগলী আছে নে এতিয়া
ছাগলী দুজনীহে আছেগে বাকীখিনি বেচি দিলোঁ।
অ'।
অ'।
আমাৰো ছাগলী এইবাৰ বেচি দিলে, বেমাৰ হ'বলে ধৰিলে আৰু।
আমাৰো বেমাৰ হ'ল দুজনী ৰাখি দিলোঁ আৰু বাকী কেইজনী বেচিয়ে দিলোঁ। বান্ধত ৰাখিব লাগে যে ছাগলীকিজনী কষ্টও হয়, বাৰিষাত।
অ', হেৰি পোৱালি আমাৰ হেৰি চাৰিটামান জগিছিলে। চাৰিটামান জগি ডাঙৰ অলপ, অলপ হৈছিলে আৰু।
অহ'।
তোমাৰ উম, দুটা তাৰে মৰিয়ে থাকিলে।
অ', দুটা মৰিয়ে থাকিলে!
বৰ বেয়া লাগিলে তাৰপা গোটেই ছাগলীকেইটা মায়ে বেচি দিলে আৰু।
বেয়া লাগে তেনেকে পোৱালি মৰিলে।
আকৌ ছাগলী কেইটামান কিনিম বুলি ভাবিছোঁ আৰু।
অ'।
উম, তাকে পইচা পাতিও অসুবিধা হৈছে।
তাকে।
কিবা এটা কৰিব লাগিব।
অ', আজি কামত গৈছিলা নে?
আজি কামত গ'লো।
অ', আজি মই নগ'লোৱে।
অ'।
কালি ৰাতি মানে ভাওঁনা চাইছিলোঁ, ভাওঁনা চাই অহা দেৰি হ'ল।